শুনিছানে তুমি?
অ' শুনি আছোঁ দিয়া।
অ' কি কৰিছা?
এনেই আছোঁ, তুমি কি কৰি আছা?
ময়ো এনেই পঢ়ি আছিলো ৰ'বা।
অ' হয় নেকি?
উম, চাহ পানী খালে নে নাই?
খালো ৰ'বা তুমি খালা?
মই খোৱা নাই ৰ'বা এতিয়ালৈকে
অ, হয় নেকি খবৰ ভাল তোমাৰ।
উম, ভালে আছোঁ আৰু তোমাৰ কেনেকুৱা?
মোৰো ভালে আছে
অ, অ, এতিয়া ব্যস্ততো নাছিলা এনেই
নাই নাই ব্যস্ত নাই ৰ'বা
অ' অ, কি বুলি কয় এইটো আজি এনে অকমান কথা পাতো বুলি ভাবিলো বিহুৰ ওপৰত
অ, এইটোতো খুব ভাল এটা কথা ভাবিলা তুমি
ও' সেইটোয়েতো মানে মই এইবাৰ ৰঙালী বিহু সময়ত আমাৰ গাঁৱত গৈছিলো।
হয় নেকি?
অ, তুমি এনে বিহুত আহ গাওঁলৈ যোৱা নে নাই?
মই গৈছিলোঁ কিন্তু এই দুবছৰমান যোৱা নাই। সৰু থাকোতে গৈছিলোঁ।
অ, সেইটোৱেটো গাওঁতেই বেছি ভাল লাগে ন বিহু বিলাক?
হয় দিয়া। তুমি ঠিকেই কৈছা। যিহেতু গাওঁৰ পৰিৱেশটো খুব বেছি ধুনীয়া হৈ থাকে নহয়নে?
উম, সেইটোয়ে আমাৰ ইয়াতেনো কি এতিয়া চহৰত আমাৰ আহ পাতা হয় দিয়াচোন। কিন্তু আমাৰ ইয়াতে আৰু মঞ্চ বিলাক মঞ্চ বিহুবিলাকহে বেছি হয়। গাওঁৱৰ দৰে আৰু ইমান আ', মেইন নিয়মত পা পতা নহয় পালন কৰে কিছু মানে কিন্তু ইমানো আৰু গাওঁৰ দৰে হ'ব নোৱাৰে আৰু
হয় দিয়া, তুমি ঠিকে কৈছা। যিহেতু গাঁৱত ধুনীয়াকৈ খুচৰি গাব আহে। বা বিহু নাচিব আহে সকলোৱেও আ, ডেকা গাভৰুৱে লগ লাগি। খুব ভাল লাগে চাই পেলে।
উম, সেইটোয়েতো ৰঙালী বিহুৰ সময়ত যেনেকে আমাৰ সাতটা বিহুৱে বা পালন কৰা হয়, ফাৰ্ষ্ট দিনা গৰু বিহু, ছেকেণ্ড দিনা মানুহ বিহু এনেকে
হয় তুমি ঠিকে কৈছা। যিহেতু প্ৰথম দিনা আমি আ, গৰুক গা ধোৱাওঁ বা লাও বেঙেনা খোৱাও আৰু নতুন পাগাৰে বান্ধো তাতক বি আ, বিহান হিচাপে আমি নতুন পকাই দিওঁ হয়নে? তুমি শুনিছানে?